নমস্কাৰ দাদা নমস্কাৰ আপোনাৰ খবৰ পিছে কেনেকুৱা ঘৰ-ঘৰ হয়-হয় ঘৰৰ পৰিয়ালটো ভালেই।
হয় পৰিয়ালটো ভালেই বাৰু অলপমান অসুস্থ মাজৰে চলি আছো আৰু
হয় হয় হয় অসুস্থ ঘৰ এনে কোন বাৰু
এ মোৰ মা বুইছে। মানে আপোনাৰ এই যে ফেটিলিভাৰ বুলি যে কয়।
হয় হয় এইটো বহুত বেয়া বেমাৰ বাৰু যিহেতু আপুনি এইটো হয়-হয়-হয় আপুনি এইটো অসমৰ এইটো ইলাজটো নহ'ব যিহেতু আপুনি বাহিৰত যাব লাগিব
নাই অসমত হ'ব মানে অসমত আপোনাৰ সময় লাগে আৰু বাহিৰত গলে আপোনাৰ সোনকালে হয়
হয় অসমত কিন্তু যোনবোৰ মানে বেছি মানুহে পইচা লোভাৰ পইচা হেৰি কৰাৰ চেষ্টা থাকে যিহেতু আপোনাৰ বাহিৰত গ'লে আপোনাৰ কম খৰচতে আৰু ধুনীয়া হৈ যাব।
হয়-হয় এইটো হয় মানে আপোনাৰ এতিয়া মই গৈ আছো নয় ডক্তৰে কৈছে যে আমি মানে মানে নেমু পানী খাব লাগেই দুদিনৰ মূৰে-মূৰে। নেমু পানী মানে আমাৰ গাৰ য নহয় হয় মানে নেমু পানী আমাৰ যি গাৰটো মানে বীজাণু থাকে ন সেইটো মানে কি কৰে।
হয় চৰ্বি কাটি নাপা হয় আজিকালি যিহেতু মানুহে ঘৰতে বহি বহি পেলাই আলসুৱা হৈ গৈছে সিহঁতন চৰ্বি বাহাটো স্বাভাৱিক আজিকালি মানুহে শ্ৰম নকৰে
পৰিশ্ৰম নকৰে
মোবাইল চাব বিচাৰে সৰু সৰু ল'ৰা ছোৱালী বোলে মোবাইল চাই টিভি চাই খেলা ধূলাৰ নাম নলয় হয় হয় আপোনাৰ ঘৰত কোনোবা সৰু ল'ৰা ছোৱালী আছে নেকি
হয় আছে আছে ভন্টি এজনী আছে ভন্টি আছে তাইয়ো অলপ মানে অসুস্থ হৈ আছে বুইছে মানসিকভাৱে
হয় হয়
সেইটো মানে মানসিকভাৱে বহুত অসুস্থ
হয় হয় মানসিকভাৱে যদি বেছি অসুস্থ হয় তেতিয়া শ্বিলঙৰ পাগলৰ এটা হেৰি আছে তাত লৈ যাব চেষ্টা তাক কৰিবা চোন
নহয় নহয় নিলো নিলো তেজপুৰত এবাৰ এমাহ মান থৈ আহিলো বাৰু তাৰপিছত আকৌ আপোনাৰ আগত খ আহিব বুলি কৈছে বাৰু মানে ঔষধ খোৱাছো অলপ অলপ মানে মাজে মাজে আপোনাৰ হেৰি হয়
হয় হয় আপোনাৰ ভন্টি কথাটো শুনি পেলাই দুখ লাগিছে বাৰু
হয় হয় মোৰো মানে বহুত অৱস্থাই বেয়া মাজৰে চলি আছে বুইছে
হয় হয়
এইটো আপোনাৰ চিপছ খাই যে চিপছ খাই যে এটো টো সৰু ল'ৰা ছোৱালী নহয় তই আমাৰ আমাৰো দিয়কচোন আমি যদি এতিয়া চিখৰ পেকেট খাও বহুত ক্ষতি কৰে চিপচৰ পেকেটে যেতিয়া আপোনাৰ অঁ, সেইটো কিমান দিনৰ বস্তু?
আজিকালি আকৌ, সৰু ল'ৰা ছোৱালীবোৰে চিপছ নোখোৱা হৈছে। হয় আজিকালি সৰু ল'ৰা ছোৱালীবোৰে চিপছ নাখায়। পেলাই আজালি ৰজনীগন্ধা চিখৰ এইবোৰ হে খোৱা হৈছে য'তে ত'তে পিক পেলাই এইবোৰ খাই পেলাই ৰাস্তা পথ লেতেৰা কৰে ঘৰৰ ৱালত চাব নে নে বেৰৰ বাহিৰৰ বেৰত চাব ৰঙা ৰঙা হৈ থাকে
হয় হয় সেইটোয়ে কথা নহয় জানো এইবিলাক যিবিলাক তেলজাতীয় বস্ এন চিপছ হয় সে বোৰ যে বস্তু তেলতে ভাজে নহয় জানো বস্তুটো কিমান ইমান দিনেটো বেয়া নহ'ব কাৰণে তাত মানে নাইট্ৰজেনৰ
নাইট্ৰজেন দিয়া থাকে তাত
তাতে চিপছৰ পেকেট বিলাকতো নাইট্ৰজেন দিয়া থাকে ন বস্তুটো বেয়া নহব কাৰণে
চাব আকৌ বিৰি খাইছে চিগৰেট খাইছে কিছুমানে আকৌ চাধা মাৰি থাকে ঘৰত দেই এইবোৰ চাধা খালে জানো মুখত কেঞ্চাৰ নহ'ব জানো আৰু এইবোৰে বিৰি চিগাৰেট খালেতেন আপোনাৰ বুকুততোন এইবোৰ বেয়া হ'ব বুকু
হয় হয় এইটোতো আপোনাৰ আৰু সংখ্যা দিনক দিনে আমাৰ ভাৰতত মানে বহুত বৃদ্ধি হৈছে বুজিছে বেছিকৈ ছাত্ৰসকল ছাত্ৰ সমাজত ধৰি বহুত মানুহ লৰা ছাত্ৰ সকলে বুইছে আসক
হয় অ ভাৰতত মানে এই শিক শিক্ষাৰ যোনটো ব্যৱস্থাটো সেইটো মানে ইমান উন্নত হোৱা নাই শিক্ষা ব্যৱস্থা কমি থাকাৰ কাৰণে ভাৰতত দৰিদ্ৰতাটো বাঢ়ি আছে আমাৰ ভাৰতখন অৰ্থনৈতিক ফালৰ পৰা চাৰি নম্বৰত থাকিও ইমান বেয়া অৱস্থা হৈছে এইটো মই ভাবিব পৰা নাই
আহ হয় সেইটোৱে মানে এখন দেশত এখন দেশ যদি আপুনি আৰ্থিকভাৱে যদি আগুৱাই নিব বিচাৰে বা সকলো দিশত যদি আগুৱাই নিব বিচাৰে এখন দেশত লাগিব এক নম্বৰ লাগিব শিক্ষা
শিক্ষাটো লাগি হয়
চীন জাপান ইমান উন্নত মানৰ দেশ সেইবিলাক দেশে আপোনাৰ শিক্ষাত গুৰুত্ব দিয়াৰ কাৰণে সেইবিলাক দেশ এতিয়া নম্বৰ ওৱান
হয় হয় মই কথা এটা ক'ব বিচাৰিছো অকল জাপানে অকল শিক্ষাৰ বিষয়ে নিদিয়ে। আপোনাৰ যোনটো মানে আপোনাৰ স্কিলচ স্কিলৰ ওপৰতো আপোনাৰ হেৰি কৰে শিক্ষা দিয়ে। হয় হয় কৌশল বিদ্যাৰ ওপৰত আপোনাৰ বিদ্যা দিয়ে সৰুৰ পৰাই সৰু লৰা ছোৱলীক কেনেক কথা পাতিব লাগে কেনেকৈ কি সেইবোৰ শিকায় শিষ্টাচাৰ শিকায়। আৰু কেনেকৈ সৰু সৰুতে কম্পিউটাৰ শিকাব শিকায়।
হয় হয় সেইটো মানে বস্তুতটো ইহঁতক মানে এটা এটা সৰু সৰু উম, ছাত্ৰকে সিহঁতে মানে বুদ ডাঙৰ ডাঙৰ কাম দি পালে সিহঁতক মানে বস্তুতৰ অভিজ্ঞতা আৰু সিহঁতক মানে এটা পৰিশ্ৰম কৰিবলৈ তাক হেৰি দিয়ে আৰু। তাৰ ফলত সিহঁতে অতি সোনকালে তেখেত সকল মানে অলপ কামৰ প্ৰতি আগ্ৰহতটো বাঢ়ি যায়। আৰু জাপানৰ চীনৰ নিচিনাৰ দৰে এতিয়া। হয় জাপান চীনৰ, তাতো আপোনাৰ মানুহেতো তাত বহুত কষ্ট কৰে আপোনাৰ।
হয় হয় আপোনাৰ এতিয়া জাপানতন কাম কৰা মানুহৰ সংখ্যা কমাৰ বাবে আমাৰ অসমৰ পৰা ল'ব বিচাৰিছে আপোনাৰ এতিয়া অসমত জাপান নীজ ভাষা কবলৈ শিকোৱা হৈছে কাৰণ জাপানত গলে জা জাপানীজ ভাষা ক'ব লাগিবই, এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আহাৰ কথা আছিল সেইটো বাৰু আপোনাৰ কেন্চেল হৈ গ'ল, হয় হয় হয়।
সেইটোৱে আৰ মানে এতিয়া চাওক এতিয়া যদি বেছি পৰিশ্ৰম কৰিলে আমি বহুত দিনলৈকে আমি জীয়াই থাকিব পাৰিম যেনেকে চীন জাপানত এতিয়া মানুহে ইমান পৰিশ্ৰম কৰাৰ ফলত তাত মানুহৰ মানে আপোনাৰ গ বয়স আপোনাৰ এশ এশ এ এশ এশ পাঁচ বছৰলৈকে জীয়াই থাকে।
হয় হয় আপোনাৰ চীন জাপান মানুহে কি কৰে আমাৰ নিচিনা মচলা জাতীয় খাদ্য বেছি নাখায় সিহঁতে নৰ্মেল থলুৱা আহাৰেই খায় যিহেতু হয়- হয় সেইকাৰণে সিহঁতে বেছি বছৰ জীয়াই, হয়-হয় আপুনি দেখিব পাৰে সিহঁতৰ স্বাস্থ্য কিমান ভাল আমাৰ ভাৰতৰ মানুহৰ স্বাস্থ্য বেছিভাগ শকতি চৰ্বিৰৰে একদম ভৰপ সৰু মানুহ
হয় তেখেত তেখেতসকলৰ আকৃতি আপোনাৰ কপেচিয়ান বিলাকৰ দৰে
হয় হয় আমাৰ এইটো ককছে এইটো বাৰু হেৰি বাৰু
মানে চীনৰ বিলাক যিবিলাক মানুহ সিহঁতে মানে আপোনাৰ অিয় যি গাৰ গড় আকৃতি হয় যিটো গাৰ গড় আকৃতিতে ককেশ চং বিলাকৰ দৰে কৰিবলৈ চ এা কৰে
হয় হয় হয় আৰু দে দিয়া জাপান কিমান উন্নত দেশ হেৰি উন্নত দেশ জাপানত আপুনি বানপানী হোৱা দেখা নাপাব কিন্তু আমাৰ গুৱাহাটীত অলপ দুই মিনিট বৰষুণ দিলেই বানপানী হৈ যায়। কাৰণ নালা নৰ্দমাৰটো বহুত বেয়া হয় নালা নন্দমাত তোমাৰ জাবৰ জমা হৈ গৈছে সেইবাবে পানী নালা দি গৈ পেলাই পুখুৰীত পৰিব নোৱাৰে
কৰিব নোৱাৰে হয় বস্তুটো মানে আপোনাৰ সিহঁতে হয়- হয়। এতিয়া আপুনি কি কৰি আছে।
এতিয়া মই এনেই কলেজৰ পৰা আহিছোঁ ভাত খালো তাৰ পিছত এতিয়া বাগৰিলো অলপ বাগৰি পেলাই এতিয়া উঠিছো উঠি পেলাই ভাবিছো কি বাহিৰত পৰা খোজ কাঢ়ি আহোঁগৈ মনতটো তেতিয়া অলপ নিৰ্মল হ'ব ফ্ৰেছ হ'ব।
হয় হয় হয় ঠিকে ঠিকে
হয় আপুনি এতিয়া হয় হয় হয় নাই নাই নাই খোজ কাঢ়িব লাগে মানুহে স্বাস্থ তেওঁৰ কাৰণে বহুত ভাল খোজকাঢ়াটো।
হয় হয় মানে আজিকালি মানে মই মই আপোনাৰে খেলি আছো
হে
মই আপোনাৰ হেৰি কৰি আছিলো এয়া খেলি আ কেৰেম খেলি আছিলো বুইছ
হয় হয় হয় আজিকালিতো কেৰমটো বেছিভাগ মোবাইলতে খেলা হয়
হয়, আমি আকৌ মোবাইলত বেয়া নাপাওঁ আমি গাঁৱ মানুহ যিহেতু। আমি গাঁৱলৈকে আমি আমি গাঁৱৰ ল'ৰা সোপা লগত খিলি পেলে যিটো আমি সোৱাদ পাওঁ সেইটো বেলেগে নেপাওঁ আৰু।
হয়-হয় এইটো-এইটো কৰিব ভাল লাগে, অনলাইনত খেলিলে কি হয় অনলাইন লত যিহেতু বন্ুন্ত থ হয়তিয়া ভাল এটা লাগে।
হয়- হয় তেতিয়া আমি এটা কথা শিকিবও পাৰো দিয়কচোন।
হয় হয় এটা দুটা হয় হয়
পিছে পৰে খেতি কৰিছে নাই
হয়- হয় মোৰ খেতি আছে মোৰ পাঁচ বিঘা মাটিত মই হেৰি খেতি কৰিছিলোঁ সৰিয়হৰ খেতি।
পিছে তেলতটো বাৰু পেৰুোতে তেল ইমান বেছি ওলোৱা নাই
অ এবাৰ এবাৰ আমাৰো হয়, এইবাৰ আমৰ আপোনাৰ তেলটো অলপ কমেই ওলাইছে মানে এবাৰ বতৰৰ কাৰণে হৈছে জলবায়ু ক্ষেত্ৰতো হৈছে।
হয় হয়, জলবায়ুটোতো বহুত বেয়া হৈ গৈছে আমাৰ।
হয় - হয় - হয় এই প্ৰদূষণে হয় গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা খোবা।
হয় - হয় - হয়।
তাৰ পৰা কল কাৰখানাৰ পৰা ওলাই যোনবিলাক আৰু এইবিলাক ধোৱাইটো একদম জলবায়ুটোক ভালে মানে প্ৰদূষিত কৰিছে। ইহতৰ
বহুত বেয়া হৈছে, আজিকালি মানুহ বোৰে মাস্ক পিন্ধিব লাগে কিন্তু মাস্কো পিন্ধা নাই। সেইবাবে সিহতৰ বেম বেমাৰ হৈ গৈছে জ্বৰ চৰ্দি
হয় হয় এইটো হয় এইটোতো দিদনীয়া বেমাৰো বৃদ্ধি পাইছে মানুহৰ।
হয় হয়, মোৰ নাকত ধূলি সোমালে মোৰ এলাৰ্জি টাইপৰ হৈ যায়। হয় - হয়।
আজিকালি এতিয়া আপোনাৰ বেমাৰতটো বহুতেই বৃদ্ধি হৈছে আপুনি এতিয়া গুৱাহা টী ভাঙাগৰ হস্পিতেলত জালে তাত আপুনি দেখিব দিনে তাত কিমান মানুহ তাত আপোনাৰ বেমাৰতে ভুক্তভুগী পালে ডক্তৰৰ পৰামৰ্শ।
হয় হয়, আপুনি গুৱাহাটী নালাবোৰ চাবচোন কিমান কলা পানী হেয়া। চব ঘৰৰ মানুহে সেই লেতেৰা বস্তুবোৰ সিহঁতে সেই নালাতে পেলাই। আকৌ সেই নালাবোৰ গৈ পেলাই আমাৰ ব্ৰহ্মপুত্ৰ নদীত পৰেগৈ
এবাৰ বাতৰিৰ নিউজটো পাইছিলে নাই দাদা এইয়া যে পুচ কা বেচিবলৈ যে মানুহ এটা নালাৰ পৰা পানী লৈছিলে।
পাইছো পাইছো দাদা এইটো বহুত বেয়া কাম কৰিছে এইটো আমাৰ মানুহটোৱে আমাৰ মানুহৰ স্বাস্থ্যৰ লগত খেলিছে এইটো
আমাৰ ছোৱালী আমাৰ ছোৱালী খোবাই সেয়াকে খাই পেলাই সিহঁতে বেমাৰ পৰি আছে।
চিকিৎসালয়ত, পেটৰ বিষত থাকিব পৰা নাই।
আপোনাৰ দেউতা খবৰ
দেউতাৰ খবৰ বাৰু ঠিকে- ঠিকে আছে বাৰু।
অ, দেউতাই আজিকালি আমাৰ যে নাহাই হ'ল কিয়।
যাবলৈ মানে তেনেকে সুবিধা পোৱা নাই আৰু কামৰ ব্যস্ততাত মানে যাব পৰা নাই। সময় পালেই মই যাবলৈ চেষ্টা কৰিম বাৰু, আপুনি বাৰু বিহু খাব নামাতিলে।
সে সেইটো মাতিব লাগে নেকি সেইটো নিজে আহিব লাগে আমি বিহু খাব নেমাতো নহয়।
আপুনি ঈদ কুতন খুজিয়ে থাকে আহক আহক বুলি কিন্তু বিহু হলেতোন আপুনি আৰু
হয় হয়, মানে আপোনাৰ এইটো আমি মানে বিহুত মানে নেমাতো মানে। আমি মানে সকলোকে মানে আমি